অ'! বনাই আছা?
হেল্ল'! ভালনে?
উম! আছোঁ, ভালে আছোঁ।
বাকী বহুত দিন খবৰ খাতি নাই, আছো আৰু এতিয়া ভালে কুশলে।
আত্ছা। মই মানে এয়া অ মই খেলেই চাই আছোঁ। হাই অলপ আগতে মানে আই পি এলৰ হাইলাইটছ চাই আছিলোঁ। অ।
বা! কালি খেলখন চালা নাই?
হয়, হয়। একদম, পূৰা প্ৰথমৰ পৰা শেষলৈকে চালোঁ। অ'! বহুত ভাল আছিলে দেই খেলখন! মজা লাগি গ'ল একদম।
চাই ভাল লাগিলে দেই খেলখন।
উম! তুমি এতিয়া, ভাত খালা নাই?
ভাত খাই মেলি আহিলোঁ আৰু। তুমি?
উম! মইয়ো খাই বৈ আজৰি হৈছোঁ। এতিয়া, হাইলাইট চাই আছোঁ। উম! কালি কিন্তু খেলখন বহুত মজা হ'ল দেই! একদম পূৰা ৰোমাঞ্চকৰ আছে, শেষৰ অভাৰত জিকিছে একদম।
অ'! শেষৰ পৰা জিকিছে, লাষ্টৰ বাৰত।
একদম, খেলখন শেষলৈকে কোন জিকিব, একদম, কোন সাৰিব ধৰিব নোৱাৰা অৱস্থা হৈ গৈছিলে ন'!
ধৰিবই নোৱাৰা হৈ গেছিলে। হে হয় বাৰু দেই, কথাটো।
উম!
তোমাৰ প্ৰিয় আই পি এল দ'ল কোনটোনো?
মোৰ ৰাজস্থান ৰয়েলছ। তোমাৰ?
মোৰ, চেন্নাই ছুপাৰ কিংছ আ'ক।
আচ্ছা! মোৰো ভাল লাগে বাৰু। কিন্তু, ৰাজস্থান, ৰাজস্থান ৰয়েলছৰ কাৰণে, মই একদম পূৰা লয়েল হয় মানে। বহুত ভাল ফেন হয়, মই।
মইয়ো, চেন্নাই ছুপাৰ টিমটোত, পূৰা একদম লয়েল, পূৰা লয়েল। হ'লেও, মই ৰাজস্থান টিমটো বেয়া নাপাওঁ। কাৰণ, চেন্নাই প্লেয়াৰ ৰবীন্দ্ৰ জাদেবে ৰাজস্থান কি ল'লে, গম পাইছা নাই?
গম পাওঁতো। ৰ, ৰবীন্দ্ৰ ৰজা, চেন্নাই ছুপাৰ কিংছৰ পৰা ৰাজস্থান আহিলে। ৰয়েলছলে আহিলে। ৰাতিয়ে বৈভৱ চলিহাৰ বন্তি দেখিছাই? সেয়া
বৈভৱ চলিহাই পূৰা একদম, কম বয়সতে পূৰা ভাল খেলিছে দেখিছা নাই? আমিবোৰ
সেইটোৱে! কিমান, কি একদম পূৰা ভাল খেলুৱৈৰ বা গোটেই কেইজন খেলুৱৈৰ ভিতৰত মানে, সিয়ে ভাল, ৰাজস্থান ৰয়েলছৰ ভিতৰত ভাল খেলি আছে।
তোমালোকৰ ভাল আৰু এটা প্লেয়াৰ আছিলে, সঞ্জু চেমচং চেন্নাইলৈ আহিলে নহয়, এতিয়া।
সেইটোৱে! তোমালোকৰ দলৰ প্ৰদৰ্শন কেনে লাগিছে বাৰু, তোমাৰ এতিয়া?
এতিয়া, ভালে খেলি আছে আৰু। কি হয় এতিয়া, পূৰা টাফ চিটুৱেশ্চন চলি আছে। তক্কৰ হৈ আছে পূৰা।
তেওঁ মাজে- মাজে সাৰি আছে, ভুলৰ বাবে।
অ'! আমাৰ এই, উইকেটবোৰ, কিছুমান মাজতে গুচি যায়। বলিঙতো অলপমান হেৰি হৈ আছে যে। ভাল প্ৰদৰ্শন দিব পৰা নাই, কাৰণে ৰানো, বহুত বেছি হৈ হৈ গৈছে।
সেইটোৱে! ক্ৰিকেটত সৰু ভুল এটাও, তাকো, ডাঙৰ ইম্পেক্ট আনে, বুজিছা নাই?
সেইটো হয় বাৰু দেই! তোমাৰ প্ৰিয় খেলুৱৈ কোননো?
মোৰ প্ৰিয় খেলুৱৈ এতিয়া মানে মই কি বুলি ক'ম তোমাক, বইভব চুৰিয়াবন্চি এতিয়া ভাল লাগে, মই ইনে তোমাৰ শচীন টেণ্ডুলকাৰ মহেন্দ্ৰ সিং ধোনীকো ভাল লাগে দেই, মোৰ বহুত প্ৰিয় হয়।
হয়!
তেওঁ, তেওঁ কিন্তু, একাগ্ৰতাবোৰ বহুত ভাল লাগে একদম! বহুত ভাল কেপটেইন হয়, তেওঁ। উম!
হয় বাৰু হয়, হয়। মানুহজনীটো বহুত ভাল কেপটেইনচে কৰে।
উম। মোৰ মানে বিৰাট কোহলীকো ভাল লাগে দেই, তেওঁৰ মানে তেওঁ কিন্তু মই টিমটোক চাপৰ্ট নকৰোঁ। প্লেয়াৰজন ভাল কিন্তু দেই।
অ ভিৰাতৰ টিম টো ভাল লাগে কিন্তু মানে সিহঁতৰ ফেন বিলাক টক্সিক হয় অলপমান।
সেইটোৱেই ন কি ক'বা আৰু বহুত য'তে ত'তে মানে উৎপাত কৰি ফুৰে অকমান কিবা এটা হলেই।
সেইটো হয়, বেলেগ টিমত সিহঁতে বহুত ই
সেইটোৱে, বলিঙৰ মানে মই জাস্প্রীত বুমৰাহকো বহুত ভাল পাওঁ ন, তেওঁ বহুত ডেঞ্জাৰ বলিং কৰে ন, দেখিছান নে কিমান ইয়কাৰ মাৰে?
অ জাস্প্রীত বুমৰাহটো ইণ্ডিয়া টিমৰ মেইন বলাৰ হয়। সি নহলেতো হেৰি এ দিগদাৰে হয়।
উম, তুমিও তুমি ক্ৰিকেট খেলানে নিজেই?
মই ক্ৰিকেট খেলো টেনিছ বল।
আত্ছা।
সৰুৰ পৰা ক্ৰিকেটে খেলি ডাঙৰ হৈছো।
অ সদায় খেলা নে নে, কি বন্ধ বন্ধ বাৰত খেলা নে সদায় খেলা?
আবেলি-আবেলি সময়ত ওলাই যাওঁ ফিল্ডলে, সকলো বন্ধু বৰ্গৰ লগত খেলিবলৈ খেলো আৰু।
আত্ছা-আত্ছা, তুমি কি বটিং অ বলিং কৰা নে, তুমি বেটিং কৰা নে অল ৰাউণ্ডাৰ?
মই বেটিং কৰো।
আতছা।
কিন্তু বলিঙো কৰো কেতিয়াবা। কিন্তু বলটো ই ভালকে মাৰিব নোৱাৰো, সেইকাৰণে বেটিঙে
অ অ, তুমি মানে বেটাৰ, অ মই মানে ময়ো ক্ৰিকেট খেলো নহয় এনেই সৰু সুৰাকে, অলৰাউণ্ডাৰ হিচাপে খেলো আৰু ন অলৰাউণ্ডাৰ হিচাপে খেলিবলৈ চেষ্টা বলো মাৰো, বেটো ধৰো, উইকেট কিপিঙো কৰো।
বা ভাল খেলে মই চবতকে বেছি বেটিঙে ভাল পাওঁ।
আত্ছা, তুমি কলেজৰ টিমত আছিলা নহয়?
মই আছিলো বাৰু প্ৰথম বৰ্ষ দুটা মেচ খেলিছিলো।
আত্ছা, এইবাৰ মানে আন্তঃবিভাগীয় প্ৰতিযোগিতা হব বুলি শুনিছানে নাই?
হয় শুনিছো, আমাৰ বিভাগেও টিম বনাইছে নহয়।
আত্ছা, তুমিও খেলিবা নেকি তাত তোমালোকৰ টিমত?
যদি সময় পাও নিশ্চয় খেলিম বাৰু এতিয়া।
অ, পেক্টিচ আৰম্ভ কৰি আছা নে নাই?
আবেলি-আবেলি খেলিবলৈ গৈ আছো। অ প্ৰেক্টিচ কৰি আছো অলপ-অলপ।
আত্ছা, মই মানে আমাৰ টিমৰ কাৰণে ময়ো খেলিম বুলি ভাবিছো ন, এতিয়া প্ৰেক্টিচ এতিয়ালৈকে আৰম্ভ কৰা নাই বাৰু, অহা সপ্তাহৰ পৰা কৰিম বুলি ভাবি আছো, কি হয় বাৰু দেখা যাব। মইয়ো যোগ দিম ন, একেলগে অনুশীৰন কৰিলে ভাল হ'ব মানে আমাৰ টিম গিটা ল'ৰা ই মানে ল'ৰাকেইটা এতিয়া চব বিজি হৈ আছে, অহা সপ্তাহৰ পৰা একেলগে কৰিম বুলি কৈছে।
অ ভালেই তেতিয়া, আমি মই ঘৰৰ ওচৰ ফিল্ডতে খেলাক খেলা ধূলা কৰি আছোঁ এতিয়া প্ৰেক্টিচ কৰি আছোঁ মেচ আ মেচ তাৰ পৰা আমি এনেকে গোটেই দল গৈ ভাল এখন ফিল্ডত প্ৰেক্টিচ কৰিম বুলি ভাবিছোঁ আৱ।
অ আমি মানে মোৰ দিনত ইমান সময় নহয় নহয় সন্ধিয়া আহ পুৰা পাঁচটা মান বজাৰ পাছৰ পৰাই মানে প্ৰেক্টিচ আৰম্ভ কৰিম বুলি ভাবি আছো আৰু।
হয় হয়, আমাৰ কলেজৰ খেলপথাৰখনো বহুত তেতিয়া বহুত ভাল হৈ গৈছে গম পাইছা নাই?
উম, এতিয়া মই দেখিছো আৰু পুৰা কাম মেৰামতি চ চলি আছে ন, পুৰা চাৰিফালে বন-চন বিলাকো চিকুণাইছে বহুত ভাল হৈছে ন, নতুন পিটছু বনাইছে নহয়।
অ এইবাৰ খেল এ এবাৰ খেল বহুত ভাল হ'ব গম পাইছা নাই? পিটছু ভাল আছে আৰু বলিং বেটছ বলিং আৰু বেটিঙৰ কাৰণেও পিটছখন ভালে কৈছে।
আতচ্ছা, এইবাৰ ভাল হ'ব আৰু খেল ভালকে দেখিবলৈ পাব চবেই।
অহ।
তুমি ক্ৰিকেট চোৱা বাহিৰেও ফুটবল চোৱা নে নাই?
ফুটবল চাওঁ এতিয়া ফিফা ৱৰ্ল্ড কাপ চলি আছে।
অ আচ্ছা ফুটবল ময়ো মাজে মাজে চাওঁ কিন্তু ক্ৰিকেটহে বেছি ভাল পাওঁ।
মই ফুটবলো ভাল পাওঁ ক্ৰিকেটো ভাল পাওঁ। কিন্তু চবতকে বেছি বুলি ক'ব গ'লে ক্ৰিকেট প্ৰেমিকটো বেছি হয় অলপমান আৰু
আচ্ছা অ কাইলে মই ফ্ৰী আছোঁ বাৰু দেই। হয় হয় কাইলে মই ফ্ৰী আছোঁ তুমি ফ্ৰী আছা নেকি? যদি বতৰ ভাল থাকে খেলিবলৈ যাম একেলগে।
হ'ব তেতিয়া ওলাই যাম দিয়া তেতিয়া খেলিম আৰু লগতে। ফ্ৰী আছোঁ বাৰু, হয় তোমাৰো প্ৰেক্টিচৰ লগতে মোৰো হ'ব ভাল কে, লগ কৰাও হ'ব।
হয় হয়। উম মই বেট আছে বল কেইটা হেৰালে বাও তুমি বলটো লৈ আহিবা তেতিয়া হ'লে যদি আছে।
হ'ব মই বল এটা লৈ যাম বাৰু। তুমি বেট বেট পাত লৈ আহিবা।
অ আৰু ষ্টাম আৰু গ্লাভছ যোৰ মোৰ হেৰালে নেকি? ষ্টাম্প আৰু নাইয়েই গ্লাভছ যোৰ হেৰাই থাকিলে মোৰ।
মোৰ আছে মই লৈ যাম। মই লৈ যাম মোৰ আছে বাৰু।
ঠিকে আছে তেতিয়া হ'লে আৰু তোমাৰ লগৰ কোন কোন আছে ক্ৰিকেট খেলা ফোন কৰি জনাই দিবা।
অ মোৰ লগৰ পাঁচটা মান লৈ যাম তুমি লৈ আহিবা।
হয় হয়। আমি তেতিয়াহলে কাইলে একেলগে খেলিম আৰু ন।
কাইলৈ নিশ্চয় খেলা ষ্টাৰ্ট কৰিম আৰু।
তাৰ পৰা আমি খেলি আহি একেলগে ৰেষ্টুৰেণ্টত কিবা এটা খাই পেলাইহে আহিব লাগিব দেই বহুত কেইদিন লগ পোৱা নাই তোমালোকক।
বহুত দিন অ সেইটোৱেই বহু দিন লগ কৰা নাই কিবা এটা খাই মেলি আহিম দুটাই লগতে
অ কিমান টাইমত কাইলে খেলিবা তেতিয়াহ'লে। সময় কোৱাচোন তেতিয়া মই উপস্থিত সময়ত উপস্থিত হ'মগে।
তুমি চাৰে তিনটা মান বজাত ওলাই আহিবা আমি সিমান টাইমতে ওলাই যাম আৰু।
অ ঠিক আছে তেতিয়াহ'লে মই সময়মতে আহি যাম মোৰ লগৰকেইটাৰ লগত।
অ ভালে হ'ব তুমি ওলাই আহিবা সিমান টাইমতে ময়ো মোৰ লগৰ কেইটা লৈ যাম সিমান টাইমতে।
অ ঠিক আছে তুমি কি বায়েকত আহিবানে নে গাড়ী লৈ আহিবা কাইলে?
মই বায়েক লৈ যাম আৰু লগৰ কেইটাও বায়েকে লৈ যাব। তুমি?
আতচ্ছা মও ভাবিছোঁ গাড়ীখনকে উলিয়াই লৈ যাম নেকি বহুত দিন মানে গাড়ীখন নিয়া নাই তাৰ পৰা আহো তে গাড়ীখন ভালকে ধুই মেলি নিম।
অ ময়ো বায়েকখন ধুব লাগিব তাতে ধুম তেতিয়াহ'লে একেলগে। বহুত লেতেৰা হৈছে বায়েক খনো মোৰ ভাগ
হয় হয় হয় মানে এতিয়া আমি একেলগে বহুত দিন ক'তো ফুৰিবলৈ যোৱা নাই নহয় আমাৰ খেলতো এদায় হোৱাৰ পাছত- ক'ৰবাত যাব লাগিছিলে গম পাইছ বুজিছানে।
এইটোৱেখেলৰ টুৰ্নামেণ্ট টুৰ্নামেণ্ট খনে তাৰ পিছত আমি প্লেন এটা বনাম নে কি কোৱা,
উম সেইটোৱে কৈছোঁ ন মই তোমাক। আমি অলপ মানে কেই এদিন দুদিনৰ কাৰণে অলপ ভাল জেগা পাহাৰৰ ফালে এনেকে শ্বিলং তিলং
অ সেইটো হয় চাৰি পাঁচটা মান লগৰ গোটাই পেলাই।
সেইটোয়ে মোৰো গাড়ীখন আছে গাড়ীখন লৈ যাম।
অ তোমাৰ গাড়ীখনকে লৈ যাম চবেই মিলি তেল ভৰাই পেলাই।
এইটোৱে আৰু কিবা এটা মেনেজ কৰিব লাগিব ন।
সেইটোয়ে নিশ্চয় লগৰ বিলাকৰ লগতো পাতিবা কিছুমান।
অ আমাৰ মানে খেলখন হৈ যাওঁক আৰু তাৰ পাছতহে চাম।
সেইটোৱে খেলখন হৈ যায় পিছত ময়ো মোৰ লগৰ বিলাকক সুধিম কোন কোন যায়।
আচ্ছা অ অ তুমি এতিয়া তোমাৰ টেনিছ বলে প্ৰেক্টিছ কৰি আছা নে নে লেডাৰ বলে?
মই এতিয়া টেনিছ বল খেলি আছোঁ মানে লেডাৰ বল প্ৰেক্টিছ কৰা হোৱা নাই এনেকে।
হয় নেকি অ? কিন্তু এইবাৰ শুনা মতে লেডাৰ বল দিম বুলি কৈ আছিলে সঁচা নে মিছা জানোঁ।
সেইটোৱেই লেটাবলিলেতটো এতিয়া প্ৰেক্টিচ নাই।
অ প্ৰব্লেম হৈ যাব ন তোমাৰ প্ৰটেকচনৰ কাৰণে বহুত কিটছ লাগিব ন তোমাৰ। লেডাৰ বল
সেইটোৱে টিকিচ লাগিব। বা লেডাৰ বলৰ বেট চেটব বেলেগ হ'ব এতিয়া
অ বেট চেট খিনি ধৰা অলপমানতো আছেই লেডাৰ বল খেলা বেট অকলে প্ৰেক্টিচটোহে মেইন হ'ব এতিয়া আৰু তোমাৰ
এতিয়া পিটটো কেনেকুৱা হ'ব হয় এতিয়া লেটাৰ বলৰ।
সেইটোয়ে সেইকাৰণে নতুনকে মেৰামতি কৰি আছোঁ ন লেডাৰ বলৰ পিছৰ কাৰণে। হয় সেইটোয়ে
মই এতিয়া লাহে লাহে লেডাৰ বলহে প্ৰেক্টিচ কৰিব লাগিব। তোনামৰ সেইখন খটম হোৱা পাছত টেনিছ বলৰ।
ঠিক আছে তেতিয়াহ'লে কাইলে মানে তুমি লেডাৰ টেনিছ বলটো লৈ আহিবা মই লেডাৰ বল এটা কাৰোবাৰ লগৰ পৰা মই মেনেজ কৰি দিম বাৰু কাইলৈও দুইটা বজত প্ৰেক্টিছ কৰিম একেলগে।
অ বেয়া নহয় বাৰু দুটা বলে লৈ যাম যিটোৱে বেছি ভাল হয় কৰিম ন কি কোৱা?
অ ঠিক আছে বন্ধু হ'ব দিয়া।
ঠিক আছে দিয়া দিয়া লগ পাম কাইলে।